শুনি শুনিছো শুনিছো কি কৈছা?
এই এনেই আছো ৰবা।
ময়ো এনেই আছো বাৰু
অ', ভাত পানী খালে নে নাই
ভাত পানী খালো দিয়া তুমি খালা
খালো খালো খালো ৰবত দিন লগেই পোৱা নাই বোলো ফোন এটাই কৰোঁ
ভালে কৰিলা দিয়া ফোন কৰিলা মই আচলতে তোমাৰ মইনো কথা এটাই ভাবি আছিলো তোমাকে সুধো আৰু
অ', কোৱাচোন
মানে ভাবি আছো যে ব্যৱসায় কৰো নে মানে চাকৰিতে মাথা মাৰো তেনেকে ভাবি আছো মানে
উম এ তোমাৰ কিহৰ ওপৰত মানে ধৰা মন আৰু কোনটো কোনটো লাইনত যাবৰ তোমাৰ ইচ্ছা
এতিয়াতো তুমি জানাই যে চাকৰিৰ ক্ষেত্ৰত মানে কিমান বেছি প্ৰতিযোগিতা আছে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে মানে আমি বিশেষকে সময় দিবলগীয়া হয় এতিয়া মই ঘৰুৱা কামবোৰ কৰি তেনেকে সময় নাপাওঁ আৰু প্ৰতিযোগিতা বহুত বেছি থকা কাৰণে মানে যথেষ্ট বেছি কষ্টকৰ হয় মানে চাকৰি এটা পাবলে আৰু বিজনেচত মানে ব্যৱসায় ব্যৱসায় তাত হাত দিম বুলি ক'লে মানে তোমাৰ ঘৰত অকল পইচা থাকিব লাগে তেতিয়াহে মানে ব্যৱসাইত হাত দিব পৰা যায় এতিয়া ঘৰত মানে সেইকন পইচ চাই নাই কি কৰো তাকে ভাবি আছো মানে তুমি কোৱাচোন কি কৰা ভাল হ'ব
এতিয়াটো ধৰা তোমাৰ উম যদি তোমাৰ কথা ক'ব যাওঁ ব্যৱসায় মানে কি আৰু ব্যৱসায় যদি কৰিব যাব যায় ব্যৱসায়টো অলপ টকা তুমি লগাব লাগিব টকা পইচাটো হেই কৰিব লাগিব যিমান হওক তেতিয়া তুমি ব্যৱসায়টো আৰম্ভ কৰিব পাৰিবা
হয়
আৰু যদি চাক চাকৰিতো যদি মানে আৰু কি এতিয়াতো দেখিছেই বহুত কে বহুত এতিয়া নিবনুৱা মানে কি নিবনুৱো আছে বহুত ক্ষেত্ৰতে তে বহুত দিন নিবনুৱা সংখ্যা বাঢ়িয়ে যাই আছে ত সেই নিবনুৱা মাজতে যে চাক কৰি এটা হব লাগিব মানে কি নো বেলেগ নহলেও কষ্ট বহুত কৰিব লাগিব
হয় ঠিকে কৈছা তুমি আৰু বিশেষকে মানে বৰ্তমান যি নিবনুৱা সমস্যা সেইটো দিনক দিনে বৃদ্ধি পাব ধৰিছে মই ভাবো যে এই ক্ষেত্ৰত মানে আমাৰ চৰকাৰে অকন বেছিকে ধ্যান দিব লাগে আৰু বিশেষকে মই ভাবো যে মানে আমাৰ আজি বহুত বেছি প্ৰতিযোগিতা আছে যদিও মানে কষ্ট কৰি যিকোনো এটা বস্তু পাবলৈ সম্ভৱ মানে হয়। কিন্তু মই মানে বৰ্তমান মনটো মানে একাগ্ৰ কৰিব পৰা নাই যে মই চাকৰি ফালেই যাওঁ নে ব্যৱসায় ফালে যাওঁ। কৰ'বাত মোক লাগে আকৌ যে চাকৰিত গলে ভাল হ'ব চাকৰি এটা পালে মানে নিৰ্দিষ্ট এটা মোৰ আই থাকিব আৰু নিৰ্দিষ্ট এটা মানে তোমাৰ সুৰক্ষা থাকিব চাকৰিত। আকৌ কেতিয়াবা লাগে যে ব্যৱসায় বাণিজ্য ফালে আগবাঢ়ো তেনেকুৱা লাগে কিন্তু ব্যৱসায় বাণিজৰ ফালে আগবাঢ়ি গ'লে মানে তোমাৰ তেনেকে টকা পইচা নাইকিয়া। গতিকে মই ভাবো যে মোৰ কাৰণে কি ভাল হ'ব মই এইটো ইতি ম্য ধ্যে মই মানে এ তোমাৰ আ', চাকৰি ফালেই মোৰ মনটো মানে মেলি আছো মই বাকি নাজ ত আৰু কি হয় আগন্তুক আহিব লগা দিনত তুমি কি ভাবিছা তুমি কি কৰিবা
মইটো মোৰ ক্ষেত্ৰত যদি ভাবো মই ত চাকৰি ক্ষেত্ৰতে সৰু পৰা সৰু পৰাতো ভাল এটা চাকৰি লব ল'ব ইচ্ছা আছে আৰু ধৰা ভৱিষ্যত জীৱনটো সুৰক্ষাৰ কাৰণে এটা ইচ্ছা আছে আৰু ব্যৱসাই। ব্যৱসায়টো যে মন নহয় সেইটো নহয় কিন্তু ব্যৱসায় কৰিবৰ কাৰণে টকা পইচাও লাগিব। সেইখিনি মানে সামৰ্থও নাই এতিয়া যদি কব যাওঁ। এতিয়াতো মানে মাৰে ইমানো সামৰ্থ নাই টকা পইচা আৰু ক কৰিম বুলি ভাবি আছো ব্যৱসায় যিকোনো এটা সৰুকে হলেও। কিন্তু এতিয়া নহয় এতিয়া কি এ কিবা কাৰে ধৰা চাকৰিটো পালে অলপ ভাল আৰু। অ', এটো চাকৰিৰ ক্ষেত্ৰতে বেছিকে মনোযোগ দি আছো আৰু এতিয়া।
হয় ঠিকেই কৈছা। পিছে তোমাৰ চাকৰিৰ ক্ষেত্ৰত মনোযোগ দিলে আকৌ ভাল কে পঢ়িব লাগিব কাৰণ এতিয়া ব বৰ্তমানৰ দিনত কিমান বেছি প্ৰতিযোগিতা, তুমি ভালকে জানা এই প্ৰতিযোগিতাক যদি আমি তোমাৰ চেৰ পেলাব পালে মানে ভালকে বেছি বহুত বেছি কষ্ট কৰি মানে পঢ়িব লা গিব আৰু ভালকে মানে আগুৱাই যাব লাগিব। তুমি কি বুলি ভাবা?
সেইটোতো হয়েই কাৰণ এতিয়াতো তুমিতো গমে পাইছা কিমান লাখ লাখ নিবনুৱা এতিয়া বাঢ়িয়ে যাই আছে, চবেইতো ধৰা সকলোটো ব্যয়ৱসায়টো নকৰে। কিছুমানে এইদৰে ব্যৱসায় কৰে ধৰা কিছুমানৰ দৰে আৰ্থিক এ কিছুমানৰ আ ৰ্থিক অনত তেনেকুৱা মোৰ নিচিনা ধৰ কোনোবা কৰিব নোৱাৰে টকা পইচাৰ অভাৱ হোৱা অভাৱতোয়ে খাই যায়। যেনে চব সকলোতে চাকৰিৰ ক্ষেত্ৰতে মানে কৰে আৰু এতিয়া যদি চাকৰি এটা যদি মই লব যাওঁ লব লগা হয় মানে কষ্ট বহুত খিনি কৰিব লাগিব। কষ্ট মানে কি আৰু নিজৰ লগত পৰিয়ালৰো মানে চাব লাগিব যে কি কি কেনেকৈ কি কৰিব পাৰো। বহুত খিনি কষ্ট কৰিব লাগিব, তেতিয়াহে এটা ভাল চাকৰি এটা আশা আশা কৰা তেওলোকক কব পাৰিম পিছলৈকে ভৱিষ্যতৰ লৈকে।
হয় ঠিকে কৈছে। আৰু তাৰ উপৰিও আমি মানে লগে লগে এইটো বস্তুৱে ধ্যান দিব লাগিব যাতে আমি বেছি সময় মানে অভাৱত নষ্ট নকৰো। এতিয়া বৰ্তমান চাকৰিৰ ক্ষেত্ৰত মানে পঢ়া শুনা কৰাৰ ক্ষেত্ৰত বহুতে মানে অভাৱত নষ্ট মানে অভাৱত সময় নষ্ট কৰি থকা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত আমি বৰ বেছিকে ধ্যান দিব লাগিব যাতে আমাৰ অভাৱত একো সময় নষ্ট নহয় আৰু আমি যাতে মানে সঘনাই যাতে আমি নিজৰ এই বস্তটো লক্ষ্য ৰাখি আমি যাতে আগবাঢ়ি যাব পাৰো এই ক্ষেত্ৰত আমি বিশেষ ধ্যান দিব লাগিব আৰু লগতে আমাৰ কৰিবলগীয়া বহুতখিনি আছে, সেইকাৰণে মানে আমি সময় একদম লক্ষ্য লক্ষ্য ৰাখিব লাগিব আৰু সময়ত সময়ৰ মানে এষাৰ ক থা সময়ৰ শৰ মানে সময়ত মাৰিব লাগে, সেই কথাটোও আমি ধ্যান দিব লাগিব।
হয় হয় ঠিকে কৈছা বাৰু, সময়টো খুব বেছিয়ে গুৰুত্বপূৰ্ণ। সময় সময়ত যদি আমি কাম নকৰো যে সময়টো গুচি গ'লেতো আৰু সেইটো আৰু কে তিয়াও উভতাই নাপাও, সময়ৰ কাম সময়তে কৰিব লাগিব যিমান হওক বা চে ষ্টা মানে ধৰা যিমান পৰিমাণে চেষ্টা কৰিব পাৰি সিমানেই ভাল। যদি এতিয়া যদি কওঁ যে চাকৰি ত' মানে আহি আহ মানে ধৰা আহি আছে যদি আমি এতিয়া কষ্ট তোমাৰ ধৰা মই ক ষ্ট নকৰো তেতিয়াহ'লে চাব যে যেতিয়া হৈ যোৱাৰ পিছত তেতিয়াৰ পিছত মানে কৈ থাকিলে যে ন'হব যে মই পালো হয় অলপ আৰু চেষ্টা কৰিলে।
হয়, ঠিকে কৈছা তুমি। সেয়াই এই ক্ষেত্ৰত আমি বিশেষকে মানে সাৱান সাৱধানতা মানে অৱলম্বন কৰিব লাগিব। আৰু আমি আগুৱাই যাব লাগিব আৰু লগতে আমি লগ লগৰ মানে বন্ধু বৰ্গৰো সহায় ল'ব লাগিব আৰু আমাৰ পৰিয়াল বৰ্গৰ পৰাও উৎসাহ ল'ব লাগিব আৰু তেওঁলোকৰ কথা মানি আমি ভালকে পঢ়িব লাগিব, আৰু লগতে মই ভাবো যে ইয়াত মানে ঐশ্বৰিক শক্তিৰো অকণমান অৱদান থাকে গতিকে আমি ভগৱানৰ ওপৰতো বিশ্বাস দিব লাগিব আৰু আমাৰ সেই বিশ্বাস মানে একাগ্ৰ কৰি একমত কৰি আমি মানে আগুৱাই যাব লাগিব।
উম ঠিকে কৈছা, কাৰণ কষ্ট কৰাৰ লগতেও তোমাৰ ভগৱানৰ প্ৰতি মানে আশীৰ্বাদও আশীৰ্বাদও হ'ব লাগিব যিহেতু কাৰণ ভগৱানে তুমি ভগৱানে দিলে সেইটো আহ দিবও লাগিব ভগৱানৰ ওপৰত বিশ্বাস এটাও ৰা দিব লাগিব তুমি।
হয়।
যিকোনো বাব ধৰা ব্যৱসায়ত। কৰিব কাৰণেও গলেও যে যে ভগৱানৰ প্ৰতি আশীৰ্বাদ ল'ব লাগিব যে। ত দিব লাগিব আশীৰ্বাদ ব্যৱসায়টো ভাল হওক বা। ভালকে মানে উন্নতি কৰক ব্যৱসায় এটাও।
হয় ঠিকে কৈছা তুমি। সেই ক্ষেত্ৰত আমি ধ্যান দিব লাগিব আৰু লগতে মই ভাবো যে মা দেউতাৰ পৰাও আমি পৰামৰ্শ সেৱা লব লাগিব জেষ্ঠজনৰ পৰামৰ্শ লাগিব লব লাগিব। আৰু লগতে আমাৰ সমবয়সৰ যি মানুহ আছে তেওঁলোককো আমি। অৱহেলা মানে নকৰি তেওঁলোকৰো পৰামৰ্শ লৈ আমি যাতে আগুৱাই যামওঁ। ক্ষেত্ৰত আমি ধ্যান দিব লাগিব কিয়নো শিকিবলগীয়া সৰু মানে সকলোৰে পৰা থাকি এতিয়া যদি আমি ভাবো যে তেওঁ সৰু হয় আমি তেওঁৰ পৰাণো কি সিকিম বা তেওঁ ডাঙৰ হয়। তেওঁ আমাৰ লগত খাত নাখাব তেওঁৰ মানে। চিন্তা ভাৱনাবোৰ তেনেকে ভাবিলে নহব আমি সকলোৰে পৰা পৰামৰ্শ লব লাগিব আৰু সকলোৰে মানে পৰামৰ্শ লৈ আগবাঢ়ি যাব লাগিব নে কি কোৱা?
হয় হয় ঠিকেই কৈছা কাৰণ। ডাঙৰ বিলাকৰ পৰামৰ্শ টো ল'ব লাগিব কাৰণ যিমান যি হলেও। আমাৰ মানে আমাৰ যিহেতু বহুত খিনিয়ে জানে যে কি কি কি কৰিব লাগিব। কি ভাল কি বেয়া যিকোনো কামেই হওঁক বা এবাৰ সুধিব লাগিব যে এইটো কাম কৰিলে ভাল নে বেয়া। সুধিলে মানে গম পোৱা যাব যে হয় এইটো কাম কৰিব লাগিব তুমিও কৰিব পাৰিবা। যদি এ কৰিব নোৱাৰে তো সেইটো কাম কৰিব নালাগে আৰু।
হয় হয় ঠিকে কৈছা তুমি। আৰু লগতে মই ইতিমধ্যে তোমাক যেনেকে কৈছো যে সময়ৰ সদ ব্যৱহাৰ কৰিব লাগিব। এটা সমৰ সদব্যৱহাৰ কৰাৰ লগে লগে আমি যে অকল কেৱল পঢ়া শুনাত যে যে কৰ সৎব্যৱহাৰ কৰিব লাগিব তেনেকুৱা নহয় পঢ়া শুনাৰ লগতে আমি নিজৰ দৈনন্দিন কাম কাজত আমাৰ দৈনন্দিন মানে কাৰ্যকলাপত লাগিলে খেলা ধলাৰ পৰাই হওক বা শোৱাৰ পৰা। মানে হোৱাৰ টাইমে হওক বা উঠাৰ টাইমে হওক বা সকলো ধৰণৰ খেলা ধূলা খোৱা বোৱা। বা আনৰ লগত কথা বতৰা পতা পঢ়া শুনা কৰা সকলো ক্ষেত্ৰত আমি সময় চাই সময়ৰ মতে কামখিনি কৰিব লাগিব আৰু কিছুমান বস্তু আমি সময়ৰ আগতীয়াকে আমি এটা প্লেনিং বনাই থব লাগিব আৰু সময়ৰ লগতে আমি চলিব হলে মানে। সেইখিনি সময়ত আমি সমৰ কাম বোৰ সময়ৰ লগে লগে কৰি কৰি যাব লাগিব।
উ ঠিকে কৈছে তুমি যোনটো কলা পঢ়া শুনাৰ। বাহিৰও ধ যিকোনো কাম হওক। মানে কি আৰু তুমি এতিয়া যদি ব্যৱসায় কৰিব যোৱা ব্যৱসায়টো তুমি সময়ত কৰিব ধৰা কোনোবা এটা যদি কোনোবা এজন আহিলে বা গ্ৰাহক এজন আহিলে। তুমি যদি সেই গ্ৰাহকজনক যদি কোৱা মই অলপ টাইম ৰখি কিনে মই বেলেগ এটা কামতো সে টো ব্যয়ৱসায়ও কৰিব ব্যয়ৱসায় সেনেকুৱাই নহয় কাৰণ যোনটো টাইমত যি হব বিচাৰে তুমি সেই টাইমত দিব পাৰিব লাগিব তেতিয়া তোমাৰ ব্যৱসায়টো বহুত বহুতখিনি আগবাঢ়ি যাব।
অ ঠিকে কৈছা তুমি আৰু লগতে ব্যৱসায় ব্যবসায় বানিজ্যত মানে নিজা নিজা গুণো আছে এতিয়া আমি ক'ব নোৱাৰো তেনেকুৱা যে। তাৰ মানে ব্যবসায় ভাল বা চাকৰিয়ে ভাল পায় এতিয়া চাকৰিৰ যি তোমাৰ মই ক'লো যে নিৰ্দিষ্ট এটা আই থাকে নিৰ্দিষ্ট এটা তোমাৰ সয়মৰ মূৰে মূৰে আমি দৰমা পাও ঠিক। তেনেদৰে তোমাৰ কিছুমান তোমাৰ তাৰ ক্ষতিও আছে যে আমি এটা নিৰ্দিষ্ট মানে নিৰ্দিষ্ট তোমাৰ বা নিৰ্দিষ্ট মানতকে তোমাৰ বেছি টকা আমি ঘটিব নোৱাৰো চাকৰিত কিন্তু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তুমি ধৰি লোৱা এটা বছৰ তোমাৰ যদি লোকচান হৈ আছে আন এটা বছৰত তুমি দুগু তিনি গোণো ঘটিব পাৰা গতিকে সকলোৰে নিজৰ অ গুণো থাকে আৰু মানে ভাল গুণো থাকে সেই ক্ষেত্ৰত মানে তোমাৰ কথা কৈ থাকিলে মানে এয়া শেষ নহয় এতিয়া চাকৰি ভাল পোৱা মানুহৰ কাৰণে চাকৰি ভাল আৰু ব্যৱসায় বাণিজ্য ভাল পোৱা মানুহৰ কাৰণে ব্যৱসায় বাণিজ্য ভাল
অন্য ঠিক আ চব মে সবৰে মানে বেলেগ বেলেগ আৰু ভজৰ ভাব বিলাক চাকৰি ব্যৱসায় কৰা লগৰা নকৰাৰ ওপৰত
হয় ঠিকে কৈছা তুমি সেইয়াই মানে এতিয়া বাকী ঠিকে আছে আমি আজি বহুত আলোচনা কৰিলো বহুত
ঠিক ঠিক আছে ভাল লাগিল তোমাৰ লগত কথা পাতি চাকৰিৰ ব্যৱসায় কি কি কি মতাদৰ্শ দিলে ভাল লাগিল
হয় আমি এক আকৰ দিন আলোচনা কৰিম দিয়া
ঠিক আছে